হেল্ল' অ শুনিছানে বাৰু?
অ তোমাৰ কলটো এতিয়া আহিছে মোৰ ওচৰত।
অ।
মোৰতো মোৰ মোৰতো কাট খাই গ'ল।
অহ অহ
অঁ তোমাৰ কলটো আহিলে এতিয়া তোমাৰতে কথা পাতিম ঠিক আছে
অ মানে কাট খাই গ'ল যে সেইটো কাৰণে মই ভাবিলো মইও এবাৰ চেষ্টা কৰি চাওকচোন তাকে ফোনটো লাগিলে লাগি আৰু লাগিলে কথাটো পাতিম নালাগিলে আৰু বাদেই দিম তেনেকে বুলি ভাবি ফোনটো কৰিলো এতিয়াচোন ফোনটো লাগিলে ন উম আৰু
অ কি কৈ আছিলা যে
এতিয়া মই লগৰ এজনৰ লগত এনেই মানে ফোনতে তোমাৰ কথ কথাই পাতি আছিলো দুটামান তাৰপিছতে কথা পাতি থাকোতে আকৌ তুমি ফোন কৰিলা মানে ত উম ফোনটো বাৰু কাট হৈ গ'ল তাৰপিছত আকৌ মই কৰিছো এতিয়া
আৰু বাকী কোৱা আৰু ভা কিবা খালা নাই দুপৰীয়া খানা
খানা বাৰু খালো তুম অ খালো খালো তু তুমি খালানে
মই খালোঁ আৰু
অহ অহ নি নিজেই ৰান্ধিলা নে কি
অ নিজে ৰান্ধি খাব লগীয়া হল উপায় নাই আৰু
হয় হয় নিজৰ কাম নিজে কৰিব অ।
হয়।
নহয় নিজৰ কাম, নিজৰ খোৱা, নিজে ৰান্ধিব পাৰিলে ভালে আৰু। নেকি?
ল'ৰা মানুহৰ জীৱনত এইটো এক্সুৱেলি বহুত আমি সৰুতে হোষ্টেলত বা ৰুমত থাকি, এইবোৰ শিকিব লগীয়া হয়।
কাৰণ ঘৰ পা ওলাই আহিব লাগে ন কামত, দেওবাৰ পঢ়িব কাৰণে বা
উম।
নিজে বনাই খাব লগীয়া হৈ আৰু।
অ ভালহে আক। আমিচোন ছোৱালী বিলাকে অ আমি ছোৱালী বিলাকে দেখোন, অ নিজে বনাও আ আনকো খোৱাও। হেঅ
কিছুমান ছোৱালী আছে কিন্তু। আ ঘৰত মানে থাকোঁতে মেইন চৰুতো মানে চুবলে নিদিয়ে ন, ত সেই সেইকাৰণে চাগে কিছুমান নাজানিব পাৰে তেনেকুৱা ছোৱালী থাকে, বুলি শুনো আৰু।
অ, অ, অ, অ।
বাহিৰলে ওলাই মেলি সিহঁতি অকলে যদি থাকিবলগীয়া হয়, ৰুমত থাকিবলগীয়া হয়। তেতিয়া মানে সেতি শিকি ল'ব লগীয়া হয় আৰু।
অ। সে যাই আহ খান খানা বনোৱাাতো ইমানো টান নহয় কেলেকি কোনোবাই অ নবনালেও মানে দেখা হয় ন আনক অকমান আইডিয়া হৈ হৈ হৈ হৈ পিছলে মানে বেছি ভালকে বনাব জনা হয়। উঃ এনে অ উম কি খাই বেছি ভাল পোৱা? যদি চব্জিৰ কথা সুধো
চবজি তেনেকেতো সেই যে শাক পাচলিয়ে ভাল লাগে আৰু বেছিকে স আৰু কিন্তু মাছ মাংসৰ লগত যোলনা কৰিলে আমি গাহৰি খাই ভাল পাওঁ
অঁ
হ ফেভৰেট হয়
গাহৰি ন
অ হয়
বা মই গাহৰি নাখাও দেই গাহৰি তাৰপিছত তোমাৰ এই ছাগলী মাংস এইবোৰ মুঠতে চাৰি ঠেং চাৰিঠেঙীয়া বস্তু বোৰ মই কেলে জানো খাবলে মন নাযায় নোৱাৰো
সেইটো যে ম তেষ্টৰ পৰা তুমি বহুত বহুত আছা মাছ মাংস মেনটেষ্ট দুটা বস্তু
অ সেইটোয়ে সুধিম বুলি ভাবিছিলো মানে কয় আৰু মোৰ লগৰ বিলাকক কয় তই যদি গাহৰি নাখাও মাংস খোৱাৰ সোৱাদটো তই পোৱাই নাই বুলি কয় আকৌ তাপ তাৰপিছত বাকী এইবোৰতকৈ মাছ মাংস ক মাছ ভাল পাওঁ মাংস এইবোৰ ব্ৰইলাৰ বা লোকেল হেই কুকুৰা সেইবোৰ খাওঁ তাৰপিছত বাকীবিলাক সেই সেইকেইটাহে নাখাওঁ আৰু হৈ যায় ন তেনেকে কণী কণী খাই ভাল পাওঁ বাৰু হম
যিকোনো অ হাঁহ কুকৰা কনীৰ দুইটা কনিয়ে ভাল পোৱা নে
অ চব ভাল লাগে হাঁহৰ কণীটো বেছি ভাল লাগে
তাৰপিছত কোৱা
অ এতিয়া মাছৰ উজান পৰিছে নহয় ন বৰষুণ দিছে যে
মাছৰ ওজান পৰিছে আজিকালি পথাৰত আহ জাকৈ এখন লৈ গলে মানে গাঁৱৰ মানুহ যে পুৰা ধৰিছে বুলি শুনিছো
আহ
পৰিৱেশত থকা হ'লে এতিয়া চাগে মাছে ধৰি থাকিলোহেঁতেন
অ যাবা আকৌ এতিয়াও হয় নেকি
যাব পাৰি এতিয়া লাহেকে পথাৰ ৰু ই শেষে হ'ব আৰু আৰম্ভ কৰিছেহে বাৰু বেছি দিন নাথাকে ন দহ পোন্ধৰ দিন মানতে শেষে হৈ যায় গাঁ
অ কি কি ধৰণৰ অ কি ধানৰ খেতি কৰে তোমালোকৰ এফালে
তো আমাৰ এইডোখৰ মানে সমতল অলপ পথাৰকেইখিনি উ পানী আহে বাৰু বৰষুণৰ পানীয়ে সেনেকে আহে নদ নদী বা ওচৰত নাই কিন্তু ধান কিন্তু আমি ৰঞ্জিত ধান বুলি কয় এইটো বেছিকৈ কৰা হয় তাত লাহি ধান কৰা হয় তাৰপিছত আৰু ঢেৰ কিবা কিবি আছে বৰা ধানতটো কৰা হয় বৰা ধান জহা ধান সেইটোতো আমাৰ বিহু কাৰণে লাগে ন
জ জহা ধানো কৰা নেকি
অ জহা ধানো কৰা হয়
অ আমাৰ আমাৰ আকৌ হেৰি মানে বৰা ধান কৰা হয় কিন্তু জহা ধানটো কৰা নহয় আকৌ ন প্ৰয়োজন হলে পায়স চায়স খাবলৈ সেই কিনিয়ে খোৱা হয়
জহা ধানতটো বহুত দাম চাগে সেইটো বজাৰত সেইটো খেতি কৰিব পাৰিলে বৰ ভাল
অ আৰু তুমি খেতি কৰিলেতো নিজৰ খিনি খোৱা সোৱাদটো বেলেগে ন নতুন চাউল, নেকি?
হয়।
এ এইটো শুনিছা নাই চৰ্বত যে আমি খাওঁ তেনেকুৱা জহা ধানৰ পৰা এবিধ বনাব পাৰি যে।
কি বস্তু?
চৰ্বত চৰ্বত, গৰমত খাবলৈ জোৰণি বুলি কয়, জহা ধানৰ পৰা খাই।
অ। নাই খোৱা দেই।
নাই খোৱা ন নাই খোৱা ন নাই খোৱা বাৰু তাৰপিছত হেৰি উ মই এবছৰ যোৱা বছৰ মানে গৰম দিনত দেখিছিলো ভিডিঅ' এটা হা অ ইউটিউবত তেনেকে, জহা ধানখিনি মানে মি তিয়াই থৈ দিয়ক গোটেই ৰাতি তাৰপিছত অ তিয়াই থৈ ৰাতিপুৱা তাৰ মানে পিছে এইখিনি। উ ধানে চানে মানে পিছে, তাত পানী অকমান দি দিয়ে তাৰ পিছত তাৰ পৰা যিখিনি যে বগাকে পানী ওলাব নহয়।
অ।
সেই সেইখিনি মানে গোটেই খিনি পিচি মেলি চাক চা ব চফা কাপোৰত মানে চাকি লয় আৰু তাত গাখীৰ আৰু গুৰ মিহলি কৰি চৰবত বনাই খাই আক। উম জোৰণি বুলি কয় অ অ অ অ তা তাপিছত মই ইউটিউবত দেখি ইমান মানে ককাহঁতক সুধিছিলো তাৰপিছত এনেক কিবা বস্তু আছে নেকি আমাৰ ফালেও খায় নেকি বুলি? তেতিয়া কৈছে আই আইতা ককাহঁতে অ খাই আগতে বোলে খাইছিলে বুলি কৈছে। তেতিয়া তাহাঁতৰ দিনত বোলে ঢেঁকীত খুন্দি মানে বনাইছিলে। ত আজিকালি এতিয়াও ইউটিউবত দেখ সেই ইমান ভাল লাগিলে নহয় সেইটো হেৰিটো মানে ড্ৰিংকটো যোনটো আমাৰ অসমীয়া জহা চাউলৰ পৰাও যে এটা তোমাৰ পনীয় খাদ্য আছে ন দেখি ভাল লাগিলে আৰু দেখিবলেও খুব ধুনীয়া আৰু দেখ মানে ইমান ধুনীয়াকে উপস্থাপন কৰিছে হেৰি দেখিলে লাগে কি বহুত টেষ্টি হ'ব নেকি খাব লে তেনেকুৱাই লাগে উম উম।
হয় এইটো আগৰতে আছিলে মানে এই বস্তু আগৰ মানুহবোৰে সেনে খাইছিলে চাগে। হয় এতিয়া আকৌবোৰ ইউটিউব নতুন নত তুন বস্তু মানে আগৰ বস্তুবোৰকো আমি মানে ইউটিউবত চাবলৈ পাওঁ বা কিছুমান মানুহ থাকে ন সেইবোৰ বস্তু ৰেক ৰেকৰ্ডিং কৰি ভালকে লোকৰ মাজলৈ নিবলে দেখাবলে বিচাৰে। একচুৱেলি এইবোৰ বস্তু অ'। আমি আকৌ কৰিব লাগে মানে ঘৰত বনাই চাব লাগে।
তাকেহে এতিয়া আমাৰ যদি জহা ধান থাকিলে হয়, মই মানে এইবছৰ মানে বনাইে খালো হেঁতেন, মানে এতিয়া কথাটো এনেকুৱা এনেকুৱা হল যে জহা চাউলৰ পৰা নবনাই সেইটো বনাব কাৰণে ধানেই লাগিব মানে। অ', ধান খিনিয়ে গোটেই ৰাতি অ', গোটেই ৰাতি তিয়াই কোমলা পিছত ধুই মেলি ধান খিনি মানে, ধান খিনি চাউল নকৰাকে ধানে চানে মানে পি তাৰ ৰসটো উলিয়াই আৰু। উম।
কেনেকুৱা কালাৰ হয় বস্তুটো?
তোমাৰ এনেতো গাখীৰ আৰু হেৰি গাখীৰ অ অঁ গাখীৰ দি দিয়া হয় এ চাউলৰ পানী খিনিতো বগাই হব ন? ত তাত আকৌ গুৰ যদি মিহলি কৰি দিয়া হয় এইটো অকমান হেৰি গাখীৰ চাহত যেনেকুৱা ৰং নহয় তাতকে অকমান পাতল হয় মানে। বুজিছা অঁ গুৰ গুৰ মিক্স-' কৰি দিয়ে যে অ গুৰ খিনি মানে মিহি কৰি মেলি মিক্স কৰি দিয়ে আক।
আচ্ছা
মই বাৰু ভিডিঅ'টো যদি পাওঁ মই তোমাক হেৰি অ পঠিয়াম হা
এইটো আমাৰ এবাৰতো খেতি কৰে ন আমি ট্ৰাই ট্ৰাই কৰিব পাৰিম ন?
অ খাই চাব পাৰিবা। উম খুব মানে দেখিলে খাব মন যাবই যাব মানে। উম আৰু বহুত সময় কথা পাতি অঁ ৰাখিম আক। ন আকৌ হা কেতিয়া মানে সময় পালে আকৌ ফোন কৰি দিম বাৰু কেতিয়াবা নেকি?
অ' ঠিক আছে। বাৰু!
উম।
হ'ব দিয়া তেনেহলে।
অ' ঠিক আছে বাৰু বাই বাই।
নে আৰু কিবা আছিলে?
আৰু কিবা ভাবাচোন কিবা যদি কবলৈ আছে।
পিছে টাউন ফালে আহা হোৱা নাই নেকি তোমাৰ।
উম, গৈ আছো অহ। যাওঁ কাম থাকিলে তেনেকে যোৱা হয় বাৰু। আৰু এতিয়া প্ৰজেক্ট এটা কামত লাগি আছ ন তাৰ। তাৰ কাৰণে বাৰু সদায় যাব লগীয়া নিচিনাই হয়। অ'।
এইটো কিমান আছে আৰু প্ৰজেক্টটো শেষ হ'বলৈ ন'।
আছেই। সময় অ' সময় আছে সেইটো শেষ হ'বলৈ। অ' অ' এতিয়া আৰু সেইফালে গৈ। অ' ভাল লাগিছ দেই। উম।
ভালে আৰু ভালকৈ কৰা আৰু ন'।
অ' সেইটো হয়।
কাম নকৰিলে আজিকালি উপায় নাই।
উম কৰিব লাগিব, বাৰু নহলে ৰাখিছো নে কি?